অঁ হেল্ল' অঁ অঁ শুনা পাছো অঁ অঁ আছো এনে আপুনি কি কৰি আছে।
মইো এনে আছো উম।
অঁ অঁ অঁ খালো আপুনি খালে?
অঁ খালো আজি অলপ অ শ্বপিং হ কি কতো যোৱা নাই এনেই আছো। ঘৰতে আছো বাৰু।
নাই মইও এনেই আছো। আছো আজি কলেজ নাই।
হয় নেকি হয় নেকি অঁ। আজি অলপ শ্বপিঙৰ বিষয়ে কথা পাতি দিয়া বজাৰ কৰি ভাল পোৱা নে তুমি।
বজাৰ বজাৰ এনে কৰি ভাল লাগে বজাৰত কৰি মই পুৰি ভাল পাওঁ বেছি।
ফুৰিকে ভাল পোৱা আঁহ কি কত ফুৰিব যোৱা।
এনে যাওঁ ইফালে ওচৰতে পাৰ্ক বিলাকত।
হয় নেকি কোনটো পাৰ্কত যোৱা বেছিকৈ।
সেই এক ফন কৰিব হাঁ।
আছে এনে কোনটো পাৰ্কত। ফুৰি ভাল পোৱা।
এই এই যি নতুনকৈ হৈছে ব্ৰহ্মপুত্ৰ পাৰ্ক।
হয় নেকি অ এনে ফুৰিব। ফুৰিব ক'ত ক'ত গৈছিলে লাষ্ট টাইম।
লাষ্ট টাইম। এতিয়াতো যোৱা নাই দেৰিয়ে হ'ল এইয়া ত জানুৱাৰী মানত গৈছিলোঁ আৰু। হা ক এতিয়া ক অ অহ
কসত মদি হেল্ল' অ লাষ্ট টাইম ক'ত গৈছিলা।
আ তোমাৰ গৈছিলোঁ এই গোৱালপাৰা গৈছিলোঁ। গৈছিলোঁ, এই জানুৱাৰীত।
হয় নেকি? অ। তুমি এনে ট্ৰেভেলিং কৰোতে গাড়ী দি যাইকে ভাল পোৱা না বাইক চাইক দি যাইকে বেছিকে ভাল পোৱা।
মই চাৰি চকাই বেছি ভাল লাগে।
হয় নেকি?
অহা অহ হা আহ। অঁ।
হয় নেকি? অঁ। কি বুলে তুমি। শ্বিলং টিলং। ফুৰিব গৈছিলা নে?
উম শ্বিলং এ এনেই শ্বিলং যোৱা নাই, শ্বিলং এবাৰেই গৈছিলো বাকী এনে তোমাৰ মেঘালয়ৰ ফালে গৈছো বহুত কেইবাৰেই গৈছো। এইফাল উমলিং উমলিঙৰ ফালে। অহ।
মই লাষ্ট টাইম শ্বিলং গৈছিলোঁ। তোমাৰ অ, মাৰ্চত গৈছিলোঁ মাৰ্চত নহয়। ডিচেম্বৰত গৈছিলোঁ। তেতিয়া চেলিব্ৰেশ্যন ফুলবোৰ দে। ফুৰিবলৈ পাইছোঁ ইমান ধুনীয়া লাগিছে জাগাটো। আৰু তাতে ডিচেম্বৰ মাহত যাব। মানে বে আগষ্ট।
অ, ডিচেম্বৰ মাহত শ্বিলঙৰ ফালে ভালেই, সিফালে অহ বৰষুণৰ অহ।
ভাল লাগে, যেতিয়া বৰষুণ বতৰ আৰু। ঠাণ্ডা নক'বা। কি বাৰু ঠাণ্ডা। সেইকাৰণে ইপিনে যাইকে ব। বৰ ভাল লাগে।
অ, ভাল লাগে ইহঁতে।
এইটো জেগা বৰ ভাল।
নহয় বেছিয়ে ভাল লাগে এনেই। বৰষুণৰ টাইমত যাব লাগে তেতিয়া ভাল লাগে। কিন কিনা অলপ অলপ বৰষুণ।
অ ত তে নিয়ৰ পুৰা নিয়ৰ দেখা পাবা পুৰা ইয়াতে যিমানো গৰম দিওঁ তাতেতো নিয়ৰ দেখা পাবা ইমান ভাল লাগে জেগাতো ধুনীয়া ন তোমাৰ
হে হে
আছে জেগা আৰু তুমি দূৰ দূৰ ক'ত ক'ত সুধিব গৈছিলা
দূৰ মই ইফালে শ্বিলঙৰ ফালে যি গৈছো বাকী ইমান তাৰমানে দূৰত যোৱা নাই আৰু বৰ্তমানলৈকে।
হয় নেকি মইতো লাষ্ট টাইম দূৰ তোমাৰ চিৰিচা বুলি জাগা আছে এইটো তোমাৰ এ সেইটো জেগা হয় কি বোলে ঘূৰিব লাগে বেষ্ট জাগা তোমাৰ উম উ উ উত্তৰ প্ৰদেশ চাইডে আছে আমি বাইক লৈকে গৈছো
অ বাইকটো বাইকটো দূৰলৈ দূৰৰত ত ইফালে বাইকত গ'লে বেছি ভাল লাগে
অ বাইকত গৈছিলো আমি চাৰিজন দুজন দুজন কি চাৰিজন গৈছিলো দিলো
আমাৰ অ মোৰো প্লেন আছে জুলাই মানত যোৱাৰ ক'বাত
অ আমি তাতে কেম্পিং কৰিছিলো আৰু কেম্পিং কৰিলো ৰাতি দুটা ৰাতি আমি কেম্পিং কৰিলো আৰু নেক্সট ডেটো হোটেলত থাকিলো আমি কেম্পিং কৰিকে সেইটো কেনেকুৱা লাগে।। সেইটো চালো আৰু ভালে লাগিছে কেম্পিং কৰিকে ৰাতি বনালোঁ খালোঁ তাৰপিছত ধৰা হোটেলত থাকিলোঁ। চাৰিদিন ছয়দিন থাকিলো আহ চয় দিনৰ পিছত আহি গলো আহ তোমাৰ এনে ভৱিষ্যত হা কোৱাচোন আছে চাও ডিচেম্বৰ মাহত বনাৰস যাম আয়ুধ কৰিব কাৰণে নে বানাৰস যাম এটা ফ্ৰেণ্ডৰ বিয়া আছে বানাৰস। বানাৰস ঘূৰিম আৰু তোমাৰ আইডিয়া যাম সেইপিনি ভুৰি অলপ ঘূৰি ঘূৰি আহিম
অ অ ভালে পুৰা এক্সপ্লৰ কৰা হব
অ ঘূৰিব লাগে লাইফ কিমান এ কিছুমান মানুহে কয় নহয় লাইফত কিবা কৰা শিক্ষাত শিকি ঘূৰাতো অলপ সেইটো জ্ঞান বেছি হয় বুলি কয় ন
তাৰে আধা তুমি ফুৰি কেনে নে লগৰ পৰিবা ঘূৰি কিনে জাগা এক্সপ্ল'ৰ কৰো বহুত খিনি
অ আহ সেইটোৱে কয় নহয় সেইটো সেইকাৰণে ফুৰিবলৈ বহুত মন আছে তোমাৰ এনে প্লেন কেতিয়া কেনেকুৱা প্লেন আছে ক'ত যাব লেনছ ইচথমা।
মই বৰ্তমান জুলাইত মে ভাবছো। ত এনেই তোমাৰ ইফালে দাৰ্জিলিং ফালে যোৱা।
হয় নেকি দাৰ্জিলিংৰ ভ। বহুত ভাল জেগা। তোমাৰ পাহাৰীয়া এলেকা ন?
হা পাহাৰীয়া, এলেকা কেইদিনমান আগত মোৰ লগৰ কেই দুটা মানে কেইজন চাৰিজন মানে গৈছে তাহালাৰ কিন্তু মোৰ একজামৰ কাৰণে। মানে যোৱা নহল আৰু। এতিয়া মানে জুলাইত ভাবছো এই। এতিয়া একজাম মানে পৰহি ওঠৰ তাৰিখৰ পৰা আমাৰ একজামে হ'ব। এক্জামৰ বিচয়ৰত জুলাইত বন্ধ ন।
কিমান কিমান চেমৰ এক্জাম নে কলেজৰ এক্াম।
মই এনে তোমাৰ ডিগ্ৰী কমপ্লিট হল হয় মই মানে এবছৰ মোক ক্লাছ থ্ৰীত ৰাখিছে আৰু বাকী মই এক বছৰ দু সিহত ড্ৰপ দিছো মে ট দুই বছৰ। গৈ এতিয়া মই।
অ তুমি ছেকেণ্ডেমষ্টাৰত মানে থো মাইনাচ আছে তোমাৰ।
অ অ অ
এ থ্ৰিট কিয় ফেইল কৰিছিলা নেকি।
নাই নাই ফেইল কৰা নহানে মোৰ অলপমান হাৰ্ডৰে কিবা অলপমান কফ এ ক এ জমা হৈছিল আৰু। হাৰ্টৰ কিবা অ উশাহ নিশাহ লোৱাত তেতিয়া মানে ডাক্তৰৰ। সঔদৰ শিকাৰৰ কাৰণে অলপমান হে কৰিছিল আৰু। বাকী এই দুই হেজাৰ। এই পিছত মই মানে একবছৰ মানে ঘৰতে আছিলো কত মানে এডমিশন লোৱা নাছিলো এনেই।
হয় নেকি অ মই কৰিছিলোঁ তেনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিকৈ মই ভাবিছিলোঁ তোমাৰ টেকনিকেল লাইন কৰিম বুলি। তাৰপিছত নকৰিলো এ। তেনেকুৱা কৰোঁতে এক বছৰ গুচি গ'ল তাৰপিছ আকৌ এডমিশ্যনগৈ এতিয়াতো গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গ'ল এনে ঘৰত।
অ মো গ্ৰেজুৱেচন এতিয়া কম হয় কিন্তু মই নিজৰ সৰুতে বেমাৰৰ কাৰণে অলপ সেই কৰিব লগা নহয় টো মোৰ কম্প্লিতে হ'লহৈ গ্ৰেজুৱেচন
অ একো নাই দিয়া হৈ যাব এ বেছি নাই আৰু এক বছৰ দুই বছৰে হয়। ছেকেণ্ড চেমত আছে তেনেহলে। এ চাতে চাওঁতে দিনকেই। গুচি যায়হে।
দিম অ ফাৰ্ষমিষ্টাৰত আছিলো এতিয়া ছেকেণ্ড থাৰ্ড চেমিষ্টাৰ পাম যাক গ'লে একবছৰ যুগো যাবই।
হয় নেকি অঁ এই নক'বা এইটো। আমাৰ যেতিয়া কলেজ লাষ্ট টাইম শেষ কৰিছিলে। আমি লাষ্ট টাইম সব কলেজ ফ্ৰেণ্ড মিলিকে আমি খামৰেংগাম ঘূৰিবলৈ গৈছিলো।
অ আমাৰো লগৰ কেইটাৰ এই সেই আছে মানে। একেলগে যোৱাৰ চেমি প্লেন আছে মানে।
কলেজ চেছ হোৱাৰ লগে লগে খামৰেঙা গৈছিলো। লৰা ছোৱালী চব মিলিকে গৈছিলো আৰু লৰা লৰা মিলিকে একলেণ্ড গৈছিলো। একলেণ্ড যাই কে ঘূৰি আহিছো। ভাল লাগে একলেণ্ড জোগাতটো বৰ ধুনীয়া। অ' ভাল লাগে অ' টাইমটো একসপেণ্ড হোৱাত মানে এইটো এটা ফটোত ফটোটো উঠাইছোৱে। মেমৰি কাৰণে পিছত আৰু লগ পাম নাপাম। পাম এইটো পিছৰ কথা। এনেকেও চব- চব একেলগে লগ পাব টো সেইটো অসম্ভৱেই হয়।
সেইটোয়তো হয়য়ে দিছো লগৰ লগত লগৰ লগত গ'লে ভাল লাগে অকলে যোৱাত কৰি।
অ' তুমি ঠিকে ক'লা লগৰ লগত যাব কাৰণে ভাল লাগে। কিন্তু আমি ভৱিষ্যত সিহঁত। ত লগত একেলগে তেনেকুৱাকে যাম বুলি কব কব ওলালেও চব লগ নাপাবা। কোনোবা কোনোবা ক'ত যাই পাব। ভৱিষ্যতো তেনেকুৱা না। থাকিব ন' তুমি কি ভাবা তুমি এতিয়া কলেজ লাইফ আছ তুমি এতিয়া এনজয় কৰি আছানে? কলেজ লাইফ এনজয় কৰি আছা? আছানে তুমি?
কলেজ লাইফ মানে মই ভাবো স্কুল লাইফটোৱে বেছি ভাল আছিল মানে। এতিয়াতো কলেজ লাইফতটো ভালে আছে। সআছে কিন্তু স্কুল লাইফতো দৰে হ'ব নোৱাৰে আৰু কলেজ লাইফ।
অ 'যাবা একবাৰ ফ্ৰেণ্ডৰ লগত। ঘুৰিবৰ কাৰণে কৰ'বাত। অ ' সেহেতৰ লগত।
বৰ্তমান টো সে কৰি জুলাইতে ফ্ৰেণ্ডৰ লগত নগ'লে মই যাম আৰু আমাৰ বেলেগ ঘৰৰ লগৰ লগত আৰু এটো ফ্ৰেণ্ড হতে নযায়। চবৰ মানে দূৰত ঘৰ কিছুমানে ডিব্ৰুগড়ৰ পৰা আহিছে। কিছুমানে কবাৰ পৰা সেইকাৰণে
হয় নেকি তুমি কোনটো কলেজৰ পৰা গ্ৰেজুুৱচন কৰি আছা
মই দিছপুৰ কলেজ
হয় নেকি অ ভালে কলেজটো ভাল হয় নাম এ প্লাছ কলেজ তুমি ভালকে কৰিব পাৰিবা আৰু ত তাৰে তাৰ পিছত তুমি আহ ফেমিলিৰ লগত এনে ফুৰিব যাইকে বেছিকে ভাল পোৱা না ফ্ৰেণ্ডৰ লগত বেছিকে ভাল পোৱা
ম ফ্ৰেণ্ডৰ লগত বেছি ভাল লাগে ফেমিৰ লগত গ'লেতো অলপমান ইমান খিনি। কৰা নহয় ন কথা হোৱা নহয় ফ্ৰেণ্ডৰ লগত গ'লে অলপমান। ভাল লাগে আৰু ফটো আকি
হয় মানে তুমি আহ ক কথা পাতা পাতৰ কাৰণে ফ্ৰেণ্ডৰ লগত তুমি ফ্ৰী
ফেমিলিৰ লগত মানে কমকে থকা যাই না সেইকাৰণে অ কম
অ সেইটোতো হয় আমি লৰা মানুহৰ এনেকুৱাই ফেমিলিৰ লগত ইমান মিল জুল নাই থাকে যিমান ফ্ৰেণ্ড লগত আমি যেনেকুৱা কথা পাতিব পাৰো তেনেকুৱা নাথাকে
অ
সেইটোতো হয় বাৰু তুমি ঠিকেই গলা আহ মানে লাজ ফ্ৰেণ্ডৰ লগত যাবা
অ অ লাষ্ট ফেণ্ডৰ লগত যাম বুলি ভাবিছোঁ চ
হয় নেকি অ ঠিক আছে দিয়া আজি কাৰনে ইমান হ'ব দিয়া নেক্সট টাইম টপিক বিষয়
আহ কথা পাতিম দিয়া আহ দে